অ' এ অকমান ওলাই গৈছিলো আহি পাইছো হে, ৰব। কি কৰি আছ?
হা, এয়া এনেই আছোঁ
অ' ইহঁতৰ, ইহঁতৰ কাম কেতিয়া অ কাইলৈ নেকি ন? হে, শুনি আছোঁ ক? কাই কাইলৈ নেকি ন কাম।
অ ক কাম কাইলৈ, মানে কাইলৈ চুলি কাটিব।
অ', কাইলৈ দহা ন? তাকে হয় দে, হেৰি খুৰা বোলে আৰু কি নাই আৰু নে কি?
নহয় মোৰ তাত দুটা আছে হে তুমি কোৱাটো যে। তুমি যে দিবলৈ এতিয়া এটাত এটাটো মোৰ হেৰিটো, তোমাৰ মোবাই মোৰটো নহয়। এইটো হেমৰ হয়।
অ',
শুনিছা,
অ শুনি আছোঁ অ',
অ মানে তোমাৰ সেইটো হেমৰ হয় ত সি হেমৰে ধৰি লও তাক অ অ' টি পি টো দিলেহে মই দিব তোমাক দিবলৈ পাৰিম এতিয়া
অঁ এইটো হেমনাই
এ মই নাই আৰু তোমাৰ এটা ডেতা ডেতাতো ঘৰত নাই ঘৰত থাকিলে মই তোমাক দি দিলো হ
উ মানে মই এতিয়া ফ্ৰী আছিলো ক ক লাগিয় আছিলে মানে মই মানে কৰ'বাত মই আহি য হা
তোমালোকৰ ঘৰলৈ গুচি যাম
আহি যা
অ মই কৰি দিবা তেতিয়া তেতিয়া ধৰি লও তোমাৰ হেৰি
যিমান পাৰো যিমান পাৰো স এতিয়া কৰি থওঁ বাকী কেইটা তাৰপা মই অতি এইবিলাক
উম উম উম আৰু এটা তুমি কাম কোৱা কোৱা
এ মই মানে কি স সৰু বাবতো ৰাতিপুৱা কমপ্লিট কৰিলো না
অ বা ৰাতিপৱা হৌল কৰিলা
অঁ কালি কৰিলো সাতটা নে আঠটা আজি কৰিলো সাতটা আৰু সেই কমপ্লিট হৈ গ'ল পোন্ধৰটা বাকী পোন্ধৰটা তাৰ ন মোৰ নহয়তটো
অ সেইটো হয় বাৰু এই তোমালোকে আকৌ দিলৈ দিল কৰি লৈছা নহয় তাকে হেৰি তুমি নামটো দি থবাচোন মই তোমাক দি থম আজি খুজিছে মানে
তমু তমটো দিয়াই নাই নেকি
নহয় এই হেৰিতটো নতুনকহাটো এই তোমাৰ হেই দুটা নাম্বাৰ নাই তোমাৰ তাত তোমাৰ এটা দুডুৰ আৰু এটা কোন আছিল
মই চেলতো একো কৰা নাই নহয়
সেইটো দি দিবা সেইটো উপাই দিবা
হয় নেকি? তনে দুটাই দি দিম দে। নকওঁ, নকওঁ। তেনে দুটাই দি দিম।
উম, তুমি মোক খালি এটা কমপ্লিট কৰি দিবা।
ত্ৰিশ।
অঁ বে, মই যে নোৱাৰো কৰিব, এনেই লৈ গ'লো। কালি । অ', দুটাই আছে। অঁ, এটা মোক ক'ব, কাৰোবাৰ সতে কৰাম।
এ কৰি দিম দে মই। এই ত্ৰিশ টো যদি হৈ যায়, তেতিয়া মই এইটো যিমান পাৰো কৰি দিম। মাত্ৰ মানে কি মোৰ তা, মোৰ তাত থাকিলে ভাল আছিলে। এতিয়া ধৰ মই ৰাতি শুৱা সময়ত ধৰ কৰি দিব পাৰো কেটামান। বা ৰাতিপোৱা শুৱা পৰা উঠি কেইটামান কৰি দিব পাৰো, তেতিয়া মোৰ কমপ্লিটেই হৈ যায় পোন্ধৰ কেতা।
মই তোমাক এই, হেৰিতটো দি দিম ৰখা, মই এ, এতিয়া তুমি মোক হেৰিটো
এতি এতিয়াতো আহি যায়, যিমান পাৰো কৰি থওঁ। তাৰপিছত তোৰ ৰাতি মানে তই মোক দি দিবি, তাৰ বাকীখিনি মই কৰি কমপ্লিট কৰি দিব পাৰিম।
অ', অ', হ'ব। আৰু তোমাৰ হেৰি এইটো দি দিবা, মই দি দিম এতিয়া, দিয়াৰ পাছত তোমাৰ হেৰি হৈ যাব, সন্ধিয়া মানলৈকে হৈ যাব লাগে।
এই তই তই আহিবি নহয় ঘৰলৈ, এতিয়া আহিবি নহয়। আহি আহ আহিল দি দিম দে।
উম।
অহ, এইটো কি তই বোলে টান টাউনত যোৱাৰ কথা আছে?
অঁ যাম বুলি ভাবিছিলো, কিবা কাম আছে নেকি তোমাৰ?
কাম নাই, টাউনলৈ গ'লে মনে মনে মোলৈ মম' হে লৈ আহিবি।
অ', হ'ব। এ হেৰি শুনা না, এডাল- কি বুলি ক'ম বুলি ভাবিছো ৰখা, এই উ ৱ ৱ থাইতো কথা পাতিবা বুজিছা লগামে মানে
আজি ফোন কৰি দিম দে, তই আ'চোন এতিয়া তোৰ আগতেই ফোন কৰি দিম নহয়।
অঁ, অঁ, অঁ।
তই আহি ল, তই তই কেতিয়া ফ্ৰী হ, আহিবি সোনকালে পাৰ। তাৰপিছত তোৰ আগতে ফোন কৰিম আৰু তেতিয়া কথাটো তই গম পাই লবি কিমান কেহত কি হয় তই কবি যে মইতো মইতো ফুল পেমেন্ট কৰি দিম বুলি কবি।
অঁ, মানে নহয় শুনা তুমি তুমি কৈ দিবাু, তুমি কবা যে তোমালোকো চিনাকিটো। আৰু মোক আকৌ কিবা কিবি কয় দিব, সেইটো কাৰণে তুমি ধৰি লোৱা ক'বা যে - অ', ক'বা যে সি ফুল পেম, যোনে লগাব সি ফুল পেমেণ্ট লগাব আৰু সৰু পোৱালী বুলি নকবা নহলে হেটে
নকও নকও, হেৰি কম, এই ক'ম যে হেৰি এনেকে মোৰ খুৰা ঘৰতে আছিলে লগাবলৈ। হেৰি আপোনাৰ এতিয়া এইটো কে কে পেমেণ্টটো কিমানকেহে আছিলে সেইটো কওকচোন পেকেজ বিলাক। সি এতিয়া ক'ব না যে হে সি এতিয়া ধৰ হেম ক'ব পাৰে এ হেজাৰ টকা কিবা কিবি এনেকা। কম নালাগে আমাৰতো যেনেকে আছিলে তেনেকে ফুল পেমেন্টটোত তপ লগাই ললে হল। কেতিয়া আহিব কব আৰু। তোৰ কেতিয়া আহিব তই আহ তই ধৰ তোৰ চাৰিলি পৰা ইহঁতৰ এ ইহঁতৰ ঘৰ মুখত আছে মেচিনটো। এ ভাগিনৰ ঘৰৰমুখত আছে। তাৰ পৰা আমাৰ এলেকাটো তাৰ তাত টানাই আছে চাগে ইয়াৰ পৰাও নিব পাৰে। অ', শুনি শুনিছ নাই?
অঁ।
আমাৰ হতৰ ঘৰৰ মুখত তাৰ টোত থাকিব পাৰে নহ, অ', মেচিন ভাগিনৰ ঘৰৰ ওচৰত আছে বোলা। তাৰপিছত তো তাৰ পৰা টানিবও পাৰি, ইয়াৰ পৰা টানিও পাৰে। টানি তোৰ ঘৰত লগাই দিবগে, এ আধা ঘণ্টাও কাম নাই। মাত্ৰ এই একণতে এইকণ থে অ কণ সময় লাগে আৰু ঠিক কৰোঁতে। লগাওঁতে, জ জইন দিওঁতে মানে বাকী হেৰি নাই তই হেৰি কৰিবি- এ তহঁততো কাৰেন খুটা দাল আছেই তহ ত কাৰেণ্টটো খুটাৰ লগতে একেলগে টনাই নিবি ঘৰলে তেতিয়া ধৰ তেতিয়া ধৰ চিগাৰ কৰা ন আৰু
গলেতো আকৌডাল কৰাম হৈছে কোনোৱা নিচিনা। শুনিছা।
ত তনে নিবি কেনেকে বা বাকী এনেকে এনেক বাকী তো এনেক তোৰ যদি ক'বাত- গছ গছ পৰি ছিগি যায় ত তাঁৰডাল যেনেকুৱা চেফটি হৈ আছে তই। তোৰ লগতে লৈ যা একেডাল বাঁহক খোটাতে লৈ যা নহলে আকৌতো দিগদাৰ হ'ব নহয়। মোৰ মতে সেইটো কৰ- কো যেনেকে তাঁৰ ডাল নিছ তেনেকে সেইডাল তাৰ লগতে লৈ যাবি।
দিয়া ভাল ব নো।
অহ।
এনে গিল ব ম খালি সেইটালি-
ধুন ধ ধুনীয়াকে ৰুমত লগাই দিবি আৰু ৰাত আৰু লাগি যাব- বৰ তাৰ পিছত আৰু হ্য কি?
নাই কিবা বলেগে চলিছে।
ক'ত আছ তই? তক চিনেমা চাবি তাৰপিছত ত ত চিনেমা চাবি- অ চিনেমা চাবৰ কাৰণে ৱাই ফাই অ কি কামো লগাইছে নেকি ৱাই ফাই? চয়ন্মক সিহঁতৰ ঘৰমুখত বিছে হেই চয়ন্ম কিন্তু কোনে
এ বা
ৰা ৰাজাসকল
উম উম
হে মোন সেইজন ঘৰকিন্তৰ ঘৰ মুখত মই বি এছ চেনেলৰ গড়ীখন দিলো কানুহতৰ ঘৰ মুখত জুই লগাইছে নেকি
সিও লগাই দিব পাৰে চাগে দেই কাৰণ কিয় সি মানে কিন্ত ঘৰলে মানে ইমান ভালকে নাহে এডাল দুডাল কেহে আহে
মানে মই কিয় এই কাৰণ সেইদিনাখন সিহঁতক ঘৰৰ মুখত মই বি এছ চেনেলৰ গাড়ীখন মানে ৰ ৰখি থকা দেখিলো লগাবও পাৰে বা আমাৰ গাৱত ঘৰে ঘৰে হল ঐ
সেইটোয়ে মানে ৱাই ফাই টো পুৰা পাইছে না নেট পাই পুৰা
ই আনিছিলে দাদুৱে এতিয়া নাহে দাদুৱে মানুহ বিচাৰি ফুৰিছে কোনে ৱ ৱাই ফাই ল'ব কোনে ৱাই ফাই ল'ব তেতিয়া দাদু লগত কাজু এ লগালে অবিনাশে লগালে হা আৰু চুম চুম এনে কোনবাই কোনোবাই লগালে পাচঁ ছটা মান হ'ল আৰু সাত আঠটা মান আঠটা মান হল নেকি তাৰ পিছত ৰণীয়ে লগালে দীঘডু মত লগালে তাৰ পৰা বাঢ়ি বাঢ়ি তাৰ পিছত মই লগালো এতিয়া সিহঁতে বাঢ়ি বাঢ়ি এতিয়া গাঁৱৰ আধা খিনি ৱাইফাই হৈ গ'ল
ৱাইফাই হৈ গ'ল গাঁৱৰ আ এডাল চুক ডালে ৱাইা ধেৰ ৱাই পাইছে ন ই বি এছ ফলৰ চুকদাযোৰ
আধা খিনি লচ
সঁচা
এতিয়া নামঘৰ ইফালেও প্ৰায় ঘৰে ঘৰে আছে বুলি ক'ব পাৰ
অ অ তুমি মানে ধৰি লোৱা চ চবৰে যদি তোমাৰ হেৰি থাকে পাছপৰ্ট থাকে তুমি মানে নেট অন কৰিবলগীয়া নহয়েই
তই গাওখনতো ফ্ৰীতে ঘুৰি ফুৰিব পাৰ তেতিয়া আগতে মোৰ তাৰ আগতে মোৰ তাত আছিলে এই মানুহ বিলাকে চবে চেঞ্জ খওঁতে খওঁতে এতিয়া নোপোৱা হৈ গ'লো আগতে মোৰ তাত আছিলে
আছিল ন এ মো মো মোৰ তাতো আছিলে মোৰ তাত যে দু দূৰ আছিল ছিলে তাৰ পিছত তোমাৰ চুমচুমদাৰ ৰণীদাৰ তাৰপিছত ডিকুৰ কাজু দাৰ কাজু হে চয়নৰ
আহ
তেনেকে লাগিছিলে এই কাজ কাজু দাই আকৌ গায়েৱবে কৰি পেলালে কি কৰিলে জানো
নাপাট্টা কৰি দিলে পাৰি লুকুৱাই দিবলৈ
উম
তাৰপিছত তহঁতৰ ঘৰতো যে এখন বেলেগ এখন মিটিং কৰিব আৰু গোটেই গোটেই কেইটাতো আহিব লবলৈ
এই বা
তোৰ লগতে এখন বেলেগে মিটিং কৰিব আৰু তাৰ পিছত হে সৰু বাবু চাগে তহঁতৰ তুহঁতৰ ঘৰতে থাকিব আৰু তেতিয়া
হ হ
সি চাগে নিসিলিব তাৰপা তাৰপা
এ এই হেৰি বৰ বৰ তাৰ পিছত এইবিলাক
এ লাগে লাগে ঘৰখনত লাগে। লাগে মানে কিয় জনে আজিনো লাগে আৰু এই ইমান হেৰি তই নাপায়েই একো এটা ধেমালি নেকি
ভালকে মানে তুমি চাবলৈ নোৱাৰা যিহেতু আজিকালি চব অনলাইন যুগ।
অনলাইন যুগতো একো এটা চাব নোৱাৰো বা আমি কম বেকৱাৰ জেগাত নাই দিয়ে ন।
চাহ ভাই আমি ইমান বেকোৱাৰ জেগা আছো ভাবাচোন এই যে যোনবিলাক ধৰি লও আমাৰ বালি এতিয়া চাইডৰ এইবাৰ ভিতৰৰতে কেনেকাত আছে।
সেইফালে নেটৱৰ্ক ভাল। আমাৰ এইখন জেগাইে মাজত পৰি গলো এই গছ চছৰ কাৰণে। এতিয়া আমাৰ ইয়াত সৰকা সৰকা জিঅ' টাৱাৰ‌ ধুনীয়াকে আহিলেহেঁতে আমাৰ গাঁৱত ইমানে কল জংঘল নাহেই এতিয়া পিঠা খোৱাৰ পৰা ধুনীয়াকে আহিলেহেঁতেন ইয়াৰ গোটেইখিনি আমাৰ কিমান জংঘল। গছ কিমান আছে নাহে এই তেনেকুৱা কাৰণে আমি মাজত ফাঁচি গলো।
এইটো কাৰণে ন।
অহ আমাক আমাক গছ গছনি ধেৰ কাৰণে নাহে আমাৰ তাত। মই আজি হেৰি চাই আছিলো নহয় এইটো যে কালি যে আহিছিল যে মোৰ তাত চাই আছিলো। কাজু দাৰু সৰ
অ পাইছা? মই নাই বোৱা মই পাম আৰু মোৰ পাম ৰস চাই থাকিলে।
কেইটান স্ক্ৰীণ ৰেকৰ্ডিং কৰি থোৱা আছে সিহঁতক দিছো। বা হৰৈ হৰৈ বিয়েৰ খায়। হৰৈ বিয়েৰ খাই তাৰ বোলে টোপনিটো ভাল আহে বোলে।
কবলৈ যাই শুনিব শুনাব লাগিব হা।
ছিলো সডাল সেইডাল অ নিদডাল অ দাটা উৰি আছে এ-এ-এন চি চি গল নেকি বা তাৰ বোলে টোপনিটো ভাল আহে ঐ।
ইছ
কি কথা বা মই ৰাতিপুৱা শুৱা পা উঠি বোলো কালিতো নকৰিলো এ নিজ থৈয়ে দিলো। তাৰপিছত ৰাতিপুৱা চাওঁ ৰ। চালো একে সিহঁতে পাইছো প্ৰথম একে ত্ৰিশটা। সিহঁতেই প্ৰথম ষ্টাৰ্ট কৰিছো প্ৰথম এইডাল কাৰ মাত বোলো হৰ। হা?
কথাটো ভালে পাতে দুইটাই।
ভালে পাতে অ' তাৰপিছত আহ শুনিছো অ' তাৰপিছত এ হৰ কাৰ মাত হৰ দেখোন। তাৰপিছত আকৌ মিক্স আহিছে কাজু দেখিচো অ' ইহঁত দুটা। আ বাহ!
মই মই কাজু দাৰটো পোৱা নাই কাজু দাৰটো ৰ পাব চাব চাব মন আছে।
পাবি পাবি এ তাৰো মাতবোৰ স্পষ্টকে আহে স্পষ্টকে আহে। কথা মানে স্পষ্টকে শুনা পাই আৰু। উম, স্পষ্টকে শুনা পাই। হয় দে। আৰু বা কাৰ কাৰ আমাৰো পাব পাৰ দেই।
অ', ম-মই নিজৰে পাইছো আকৌ। মই নিজৰে পাইছো।
কি ক' বে?
অ', মই নিজৰে পাইছো। ল এই কোনোবা ল'ৰা এটাৰ লগত কথা পাতি আছিলো।
পাম ৰ'হ তেনে, কি নিজৰতো আহিছে নেকি? অ', এইটো মানে বাই চান্স মিলি গ'লে পাই যায় আৰু।
পাই যাব পাই যাবা হায়েচ চেকিং কৰি থাকলে পাই যাবা।
হয় দে, বাকী ভাত খালি?
পানী নাই তেনেকে হেৰি এই ৰুটি বনাইছে।
অহ, ৰুতি আৰু চাগে আলহী আৰু লগত। বাকীতো খাব নোৱাৰো, হয় অই। মানে ম'মো খাবগে নোৱাৰো কোনোবাই দেখে বুলি ভয় লাগে। কামো শেষ হ'ব হ'ল এতিয়া কোনোবাই দেখিলে এনেই বনাও পৰিম ইমান দিন নাখালো এতিয়া খাই